হেল্ল'।
হেল্ল' শুনিছ?
অহ, শুনিছোঁ। তই শুনিছ? হেল্ল' অহ', অহ-অহ' ঠিক আছে। এ নাই কিবা এটা চাকৰি এটা চাই আছিলোঁ ৰ'।
কিহৰ চাকৰি চাইছ ন' আজিকালি আন-আনএমপ্লয়মেণ্টে বেছি।
অহ, আজিকালি নিবনুৱাটো বেছিয়ে হৈছে বাৰু কিন্তু এ এনেই চাই আছিলোঁ কিবা আছে নেকি, এনেতো নাইয়ে একো বাৰু। এনেই অলপ-চলপ চাই আছিলোঁ।
আচলতে আজিকালিতো নিবনুৱা সমস্যটো আমাৰ বিশেষকে বৰ্তমান সময়ত একদম গুৰুত্বপূৰ্ণ অধন সমস্যয়েই হৈ গৈছে।
অহ, সেইটোৱে আৰু কথাটো কি হৈছে এতিয়া, এতিয়া আমাৰ গোটেইখিনি য়াং জেনেৰেচন সোমাই আছে ন' চাকৰিত। কৰিত ত' এতিয়া বাৰু অ', প্ৰাইভেটতো মই বাৰু বেলেগ কথা। মই এতিয়া চৰকাৰীত যদি ক'বলৈ যাওঁ চৰকাৰীত যিহেতু আমাৰ, ৰিটাইমেণ থাকে ন। ত' এতিয়া যিহেতুটো গোটেই য়াং জেনেৰেশ্যন টো সোমাইছে এতিয়া ৰিটায়াৰমেন্ট নোহোৱা কাৰণে, পোষ্টবোৰ নাথাকে। এতিয়া চৰকাৰে বাৰু কিবাকে পষ্ট কিছুমান ওলাই দিলেও। কিমাননো ওলাব ন বছৰে-বছৰেটো পষ্টটো ওলোৱাটো সম্ভৱ নহয়।
উম,
ত সেইটো সেই হিচাপে মানে চা নিবনুৱাতটো অলপ বেছি বাঢ়ি গৈছে।
সেইটোৱে আচলতে নিবনুৱা সময়স্যা আমাৰ মানে অ, সমযস্য ব্যক্তি বা পৰিয়ালৰ এটা মানে বহুত বিপদ প পুৰা কৰা হৈ গৈছে কাৰণ এনেকুৱা হয় যে এতিয়া, যিহটো নিউ জেনেৰেচনৰ কথা ক'লি কিছুমান এনেকুৱা হয় যে ঘৰখনত, তাই ল'ৰা এতিয়া নিউ জেনেৰেশ্যনৰে হয়। আৰু ইনকাম কৰাৰ আৰু বেলেগ চৰ্চ একো নাই। ত' সেই ল'ৰাজনে যদি একো এটা কৰ্মসস্থান কৰিবই নোৱাৰে ত' সেই পৰিয়ালটো চম্ভালিব কেনেকে।
তাকে আৰু এতিয়া কথাটো কি হৈছে এতিয়া শিক্ষিত বাৰু মানুহখিনি হৈ আছে হা? কিন্তু শিক্ষিত হোৱাৰ লগে-লগে, কিছুমান মানুহ এনেকুৱা হয় যোনবোৰৰ কিছুমান মানে শিক্ষা কিছুমান আছে, যোনবোৰৰ চাকৰি বহুত কম আছে। কিছুমান ফিল্ডত মানে।
চাকৰি কম থকা কাৰণ মানুহখিনি সেইটো চাবজেক্টত বেছি পঢ়িলে চাকৰিতটোতো, ওলাই নাহে ন নিজে-নিজে, এতিয়া বহুখিনি প্ৰাইভেটত কব গলে কোম্পেনী চম্পেনী আহিছে। চাকৰি দি আছে কিন্তু কোম্পানীৰ চা কৰি একো চবেই নকৰে ন এতিয়া, এতিয়া মা এতিয়া কব গ'লে এম এ কৰা ল'ৰা বা ছোৱালী এজনীয়ে, তোৰ কোম্পনীত যাই পিনে দহ হাজাৰ বিশ হোজাৰ নফটায়। বহুতে নখটায় সেইটো সিহতে চৰকাৰী চাকৰি কাৰণে বহিব। চৰকাৰী চাকৰি কিবা পৰীক্ষা দিব বা কিবা দিব। ত সেইটোৰ বিনিময়ত তেতিয়া সিহঁতৰ সেনেকে বছৰে-বছৰে যাই থাকে ন। চাকৰিতটো পাই নাপায়তো বহুত পিছৰ কথা আহি যায়। ত' সেই বস্তুতৰ কাৰণে নিবনুৱাটো বেছি বাঢ়ি যায় আছে। এইপিনে চাকৰি কৰা মানুহো নাই চাকৰি খিনিও নাই মানে সেনেকুৱা হৈ গৈছে।
আচলতে নিবনুৱা সমস্যাৰ মেইন কাৰণ সেইটোৱে। কাৰণ চাকৰি সুযোগ বোৰ বহুত কম আৰু ধৰ এতিয়া, অ, বহুতে ধৰ সৰু মানে যদিও নিবনুৱা সমস্যা আছে তথাপি কিছুমানেতো নিজা, কিছুমান সৰু সুৰা ত মানে ধৰ ব্যৱস্থা কৰে বোলে বিজনেজ। প কৰে কিন্তু কিছুমান এ এনেকুৱা আছে যত সেইবোৰতো নাই। ত' ইফালে চাকৰি কাৰণে মাথা মাৰি মাৰি মাৰি ক'ব গলে বয়সহে বাঢ়ি যায়। ত' সেইবোৰ মানুহৰ কাৰণে নিবনুৱা সমস্য়াতটো বহুত বেছি আৰু কিছুমান এনেকুৱা হয় দৰিদ্ৰ যত কাৰণেও আমাৰ নিবনুৱা সমস্যাতটো আছে কাৰণ কিছুমান মানুহে এনেকুৱা হয় আজিকালি বিশেষকে এই এইটো চাকৰি কাৰণে ইমান খিনি পইচা লাগিব কিন্তু এজন মানে কম দুখীয়া যিবোৰ দুখীয়া মানুহ সেইবিলাকেতো সেইটো কৰিব নোৱাৰে। ত' সেইবোৰৰ মানে ল'ৰা ছোৱালী বিলাক তেনেকে নিবনুৱা হৈয়ে থাকি যায়।
তাকে আৰু। এতিয়া তই জো কলি বিজনেছ কৰাৰ কথাটো, এতিয়া বহুতে বিজনেচ কৰে নকৰা নহয়, ভালে কথা বিজনেছ কৰাটো কিন্তু, এতিয়া সবৰে ঘৰৰ পৰিস্থিতি সেনেকুৱা নহয় যে, সবে নিজৰ কিবা এটা আৰম্ভ কৰিব পাৰে। কিন্তু মোৰ হিচাপত মই মানো যে, সৰুকে হ'লেও আৰম্ভ কৰক, কৰবাৰ পৰাতো আমি ষ্টাৰ্ট এটা দিব লাগিব ন' এতিয়া আমি ঘৰত বহি পিনে চৰকাৰীয়ে হওক, প্ৰাইভেট হওক চাকৰিৰ ওপৰত নিৰ্ভৰ হৈ থাকিলেতো ন'হব।
উম, হুম।
আমি যদি নিজে একো নকৰো ত' সেইটো বস্তু বেয়া হৈ যায় ন'।
সেইটোৱে। নিবনুৱা সমস্যা সমাধান কৰিব পাৰি, যদি মানে এই ত সৰু-সুৰাকে বিজনেচ বোৰ কৰা যায়, বা আত্মনিৰ্ভৰশীল হৈ যদি কিবা এটা মানে ষ্টাৰ্টট কৰিম বুলি ভাবে তেনেকে কৰিব পাৰি, কিন্তু চবে কৰিব নোৱাৰে ন'হয়, সেইটো বস্তু। বা কিছুমান ক্ষেত্ৰত কিছুমানে লাষ্টত উপায় ন'হলে খেতিয়ে কৰে। উপায় ন'হলে কি কৰিব আৰু খেতিয়ে কৰিব লাগিব। ত' বা কিছুমানে লাষ্টত এনেকুৱা কৰে যে এই এ চাকৰি কাৰণে, মাথা মাৰি থকাতকে কিছুমানে ৰিক্সা চলাই। বা সৰুকে এখন দোকান দি দিয়ে। ত' তেনেকে চবে আচলতে চব চম্ভালিব নোৱাৰে যদিও। কিন্তু কিছুমানে আকৌ তেনেকেই কৰে ত' সেইটো এটা উপায় থাকে মানুহ বিলাকৰ যে, নিবনুৱা সমস্যাটো দূৰ কৰিবৰ কাৰণে। কিন্তু চব মানুহে চব কাম কৰিব নোৱাৰে ন'হয়, আকৌ।
তাকে আৰু এতিয়া সেইটো হিচাপেও ক'ব গলেও পৰিয়ালৰো এটা চাপোৰ্ট দিব লাগিব ন'? যে কৰক এতিয়া পৰিয়ালে যদিও যদি এনেকে লাগি থাকে যে নাই তই চৰকাৰী চাকৰিতয়ে কৰিবি চৰকাৰীয়ে কৰিবি সেনে কৰিবি তেনে কৰিবি। তেনেকুৱা হলে কথাটো বেয়া হৈ যায়, এতিয়া আমি মোৰ হিচাপে আজিকালি যুগৰ আহ যুৱক-যুৱতীয়ে জানে সিহঁতক কি লাগে। কিছুমানে নাজানিব পাৰে কিন্তু, প্ৰায়ভাগে জানে যে মই এইখিনি কৰিলে পিনে মই যাব পাৰিম, এইখিনি কৰিলে মই এইখিনি পইচা পাম এইখিনি দৰমহা পাম ন'? ত' সেই হিচাপে আমি সিহতক সেইখিনি মানে, পৰিয়ালৰ পৰা সেইখিনি চাপৰ্ট বা সেইখিনি এৰি দিব লাগে যে, তই কৰ। গতিকে মোৰ হিচাপত আমি ভুল কৰি শিকিম ন'? আমি ভুলতটো কৰিলেহে আমি জানিম যে, আমাৰ অ', আমি ক'ত ভুল ধাৰণা লৈ বহি আছো, বা সেয়া কৰি আছো ন' আমি এই ভুলতো কৰাটো দৰকাৰী। ত' যদিও আমি চাকৰিটোত সফলতা নহয় বা কিবা আমি শিকিম ন'? সেই শিকাটো দৰকাৰী হয়, কিন্তু বহুত পৰিয়ালে সেই ভয়টোতে শিকিবও নিদিয়ে যাবও নিদিয়ে মানে।
সেইটোৱে আৰু মানে অ', মানসিক যদি ঘৰৰ পৰা বেছি প্ৰেচাৰ দি থাকে ত' কিছুমান এনেকুৱা হয়, যে মানসিক চাপতো পৰি যায় বহুত হতাশা হৈ যায়। ডিপ্ৰেশচন টাইপ হৈ যায়, ত' সেইবোৰ ক্ষেত্ৰতো বেয়া আৰু মানে ক'ব গ'লে আহ দেশৰ বহুত খিনি অ', উৎপাদনশীলতা বুলিয়ে কব পাৰি। বহুত খিনি লছো হয়, ইয়াৰ ফলত মানে কিছুমানে এনেকুৱা হেল্ল'?
অ', ক, ক।
অ', অ', মানে দেশৰ কিছুমান ক্ষেত্ৰত উন্নত উৎপাদনশীলতাও হ্ৰাস হয়।
তাকে আৰু এতিয়া ছা এইটো এতিয়া আমাৰ নিউ জেনেৰেচন থাকে ইয়াং জেনেৰেচন। সিহঁতৰ হয় ন সিহঁতৰ এতিাই গ জোৰ ৰাখে মনোযোগত সেইখিনি স্মাৰ্টনেচ বা এটা তেতিয়াহলে কৰিব পাৰে কিন্তু যদি কামে নাবাৰ হেকে এনেয়েই পৰি পৰি মানুহ টো ডাউন হৈ গল ন। মানসিকভাৱে কামটো বেয়া কৰে কি এ কৰে ন আৰু তাৰে উপৰি কি হয়। চে কিাই ললে কিবা ললে এইবোৰ মানে বেয়া কথা এটা হৈ যায়।
সেইটোৱে আচলতে নিবনুৱা সমস্যাটো ইমান বেছি হৈ গৈছে নহয় এইটোত, কি কৰো কি নকৰোঁ হৈ যায়। আচলতে মোৰ-মোৰ-মোৰ মতে দিন হা, যদি নিবনুৱা সমস্যা আমি দূৰ কৰিব লাগে দে। দেশৰ উন্নতিৰ বাবে অ, মানে এটা বহুত ডাঙৰ প্ৰয়োজনীয় হৈ গৈছে আজিকালি। নিবনুৱা সমস্যাটো ত' সেইটো দূৰ কৰিব লাগে। বা বিভিন্ন দক্ষতা কিছুমান এনেকুৱাও হয় কিয়? কিছুমান চাকৰিত চাবিচোন যিবোৰ মানুহে পাব নালাগে। সেইবোৰ মানুহে পায় আৰু যিবোৰ মানুহে পাব লাগে সেইবোৰ মানুহে নাপায়। ত' সেইটো এক হিচাপত বহুত বেয়া এ ত' মানে উপযুক্ত মানুহ এজন চাই কেনেহে এটা সংস্থান সংস্থা পাব লাগে বুলি মই ভাবো, কাৰণ চব মানুহে নিবনুৱা হৈ থাকিব নালাগে কিন্তু তাৰো মাজতে যিবোৰ উপযোগী, যিজন মানুহ জ্ঞান বা দক্ষতাৰে আগবঢ়োৱা কাম বিলাক কৰিব জানে সেইবোৰ মানুহকহে আচলতে ল'ব লাগে।
সেইটোহয় আৰু ত এতিয়া তোৰ ক'ব গ'লে কম্পেনী-চম্পেনী বহুত আহি বহুত খিনি, আহিছে কিন্তু চবতে এতিয়া চাকৰিটো নাথাকে ন। আৰু তাতে এতিয়া মানুহবোৰৰ এতিয়া বহুত, কম্পেনী চম্পেনী জাগা খালী থাকিলেও যোনখিনি স্কিল লাগে বা যোনখিনি প্ৰয়োজনীয় কোৱালিফকেশন স্কীল লাগে সেইখিনি বহুত মানুহৰ নাথাকে। যি বিনিময় জাগা খালি থাকিলেও চাকৰিৰ কাৰণে মানুহখিনিয়ে নাপায়। ত' সেইটোটো আমি গুৰুত্ব গুৰুত্ব দিয়াটো দৰকাৰী যে মানুহখিনিয়ে বেচিক যোনখিনি পঢ়া লাগে। সেইখিনি পাওক যাতে। সেইখিনি পালেও কিবা নহয় কিবা এ উন্নত হব ন।
সেইটোয়ে আচল মানে মোৰ মতেদি বহুত মানে যি নহওক আন এমপ্লয়মেন্টটো সেইটো মানে নিবনুৱা সমস্যাটো দূৰ কৰিব লাগে। কাৰণ কম্পেনী চে কিমান কোম্পনীৰতো এটা মানে ভৰসা নাই ন আজি আছে কালি নাই। আজি কৰি আছে মানুহ এজনে কালি যদি সেইটো বস্তু কৰিব নাপায় বা, কালি যদি উওলাই যাব লাগে মানুহজনে কি কৰিব সেইটোয় তো চাব লাগিব। মানে ক?
ক ক ক?
মানে নিবনুৱা সমস্যা কেৱল এজন ব্যক্তি বা এজন মানে নিজৰ অকল সমস্যাই নহয় পৰিয়ালৰো সমস্যা হয় সমাজৰো, সমস্যা হয়। কাৰণ কেতিয়াবা এনেকুৱা হয় ন, শিক্ষাৰ ক্ষেত্ৰতো নিবনুৱা বহু শিক্ষিত মানে কিছুমান নিবনুৱা বহুত আছে য'ত শিক্ষা আছে যদিও চাকৰি নাপায়। কিছুমান এনেকুৱা আছে য'ত, গোপনীয় নিব-নিবনুৱা বুলিও এটা আছে য'ত প্ৰয়োজনতকৈ অধিক লোকে মানে একে কাম কৰে।
হুম, হুম।
একে কাম কৰিলে ধৰ, একেখন বিজনেচ যদি আমি একেলগে কৰোঁ ত' সেই এ, এখন দোকানৰ কাষতে যদি আন এখন দোকান দিও ছেম টু ছেম ত' এজন মানুহৰ লোভ লাভ হয়, এজন মানুহৰ লোকচান হয় যিহেতু এজন সেই মানুহজন যদিও নিবনুৱা নহয় তথাপি ক'ব গ'লে এক হিচাপত নিবনুৱাতে পৰে।
সেইটোয়ে ন' এতিয়া এটা জেগাত যদি বহুতটা মানুহে এটা কম্পিটিচনতে নামে সেইটোও বেয়া হৈ যায়। এতিয়া অ' নিজৰ আৰম্ভ কৰিলে এইটো বস্তু প্ৰায় দেখা পোৱা যায় যে এটা জেগাতে যদি এখন কেফে খুলিছে, আশে পাশে আৰু বিভিন্ন তে খুলিব, বা এটা জোগাত হোমষ্টে এখন খুলিছে ত' আশে পাশে বিভিন্ন হ'মষ্টে খুলিব। ত' সেইটো কম্পিটিচনটো বিজি হৈ যায়, ত' কোনোবা এখন নামি যাব কোনোবা এখন উঠিব। আমি সেইটোও চাব লাগিব লগতে আমি এইখিনিও চাব লাগিব যে যোনখিনি নিজৰ আৰম্ভ কৰি আছে সেইখিনিত গুণাগুণটো কিমান আছে ন' এতিয়া কিছুমানে এনেই আৰম্ভ কৰিবলৈকে কৰি দিয়ে, ত' সেইটো বস্তু বেয়া হৈ যায় আৰু।
সেইটোৱে, ঠিক আছে দে তে।
দে দে, অ'।